হেল্ল' হেল্ল' অ শুনা পাইছা
পাইছো পাইছো কি কৰি আছ কি কৰি আছ
মই আছো মই আছো এনে তুমি কি কৰি আছা
অ আছো এনে মানে ফোন চাইছিলো
হয় নেকি কি কৰিলা আজিৰ দিনটো মই ভাত খালো ৰ'বা হম
অ অ অ আচ্ছা আজি দিনতো আজিৰ দিনটো মানে এনেই আছিল ক্ৰিকেট এখন মেচ আছিল।
উম।
সেইকাৰণে তাতে বিজি আছিলো গোটেই দিনটো।
উম তোমালোকৰ কি তাতে টুৰ্ণামেন্ট নেকি?
অ টুৰ্নামেট চলি আছে।
অ, জিকিলা নে হাৰিলা খেলাখন?
মেচখন জিকিছো জিকিছো আজি জিকিছোঁ।
অ,
উ তুমি কিবা স্পৰ্ট হোৱা নে?
মই তোমাৰ ইউ এফ চি চাওঁ।
অ ফেভৰেট ফাইটাৰ
মোৰ ফেভৰেট ফাইটাৰ তেনেকৈ বহুত আছে। সেনেকেতো একো পাৰ্টিকুলাৰ সেনেকে নাই জাষ্টিন কেজি ভাল লাগে
আচ্ছা! আচ্ছা!
উম।
উম।
তুমি এনেই ক্ৰিকেটত কি কৰা তুমি? অ বেটিং কৰা নে তুমি বলিং কৰা নে তুমি অল ৰাউণ্ডাৰ
মই বলিং কৰো বলাৰ হয়
তুমি বলাৰ হয়
অ, অ,
তোমাৰ প্ৰিয় বলাৰ ভাৰতীয় ক্ৰিকেট টীমৰ
অ, উম ৰবীন্দ্ৰ জডেজা চাগে
জডেজা
অ,
তোমাৰ যাদে যা কিয় ভাল লাগে?
অ তাৰ বলিং টো ভাল লাগে চাই আৰু মানে সি লেফটাৰ কৰে নত মই লেফটাৰে টাৰ্মে বলিং ত মানে একে চেম
হয় নেকি? এতিয়া কিছুমানে যে নিজৰ বাওঁ হাতেদি বলিং কৰে। কিছুমানে নিজৰ সোঁ হাতেদি বলিং কৰে। তাৰ মাজত পাৰ্থক্য পাৰ্থক্যটো কি কোনটো কৰিলে মানে বেছি ভাল তোমাৰ মতে
অ, কোনটো মানে সেইটো মানুহটোৰ ওপৰত মানে নিৰ্ভৰ কৰে। সি কি হাত ইউজ মানে ব্যৱহাৰ কৰে। কিন্তু চাবলে গলে লেফট বাও হাতেদি কৰা বলাৰৰ বেছি এডভণ্টেজ আছে।
হয় নেকি।
অ,
কেনেকুৱা ধৰণৰ সুবিধা আছে। কেনেকুৱা ধৰণৰ এডভানটেজ আছে।
বেছিভাগ আহ বেটছমেন সৌ হাত সৌ হাতেৰে বেটিং কৰে ত' বাওঁ হাতেৰে বলিং কৰিলে মানে বলটো তাহতৰ কাৰণে খেলিব কঠিন হয়।
কঠিন হৈ যায় নেকি?
অ', কঠিন হয়, মানে এইটো নেচাৰেলি কঠিন হৈ যায়।
তেতিয়াহ'লে সকলো খেলুৱৈসকলে অ', তুমি কি কৰা লেফ্ট আর্ম বলিং ন'?
কিন্তু বাওঁ হাতেৰে বাওঁ হাতেৰে স্পিন বলিং হে এডভানটেজ দিয়ে। কিন্তু বাও হাতেৰে ফাষ্ট বলিং কৰিলে এইটো সোঁ হাতৰ নিচিনাই হয়। যোনে বেছি ভাল কৰে সি বেছি ভাল। তাতেটো এডভানটেজ নাথাকে।
অ', মই বাৰু এইবিলাক ইমান নেজানো। চ' গতিকে তোমাৰ কথা বোৰ সিমান মই বুজি পোৱা নাই। কিছু কিছুহে বুজি পাইছো।
অ'। তুমি ইউ এফ চি যে চোৱা। আগতে মানে খেলিছিলা? মিক্স এম এম এ।
অ', নাই মই কেতিয়াও এম এম এ খেলিবলৈ অথবা শিকিবলৈ সুবিধা নাপালোঁ। পিছত ভৱিষ্যত তে মই খেলিব বিচাৰোঁ আৰু এম এম এ শিকিবও বিচাৰোঁ। পিছত যদি মই সুবিধা পাওঁ, সময় পাওঁ সিমান যদি মোৰ ফিনেন্স সিমান যদি মোৰ পইচা পাতিয়ে যদি এলাও কৰে।
আচ্ছা আচ্ছা। তুমি এনেই কি কৰি আছা, কি কৰি আছা এতিয়া?
মই এনেই অলপ পঢ়ি আছিলো বৰ্তমান।
অ', আৰু মানে পঢ়াৰ ফালৰ পৰা কিমান আগবাঢ়িছা?
মানে কিহত? লাইক, মই বুজা নাই তোমাৰ প্ৰশ্নটো।
তুমি মানে কোনখন কলেজত আছা?
মই তোমাৰ চ চি আই টি কোকৰাঝাৰত পঢ়োঁ।
আচ্ছা ভালে দিয়া।
তুমি কোন শ্ৰেণীত পঢ়ি আছা?
মই অষ্টম শ্ৰেণীত।
তোমাৰ কাইলৈ পৰীক্ষা আছে নেকি?
আহ, বিজ্ঞানৰ পৰীক্ষা আছে।
কালি তোমাৰ বিজ্ঞানৰ পৰীক্ষা।
অ'।
পঢ়া-পাতি হ'লনে নাই?
হৈছে হৈছে ভালকে হৈছে।
কি কি বিষয় আহিব, তোমালোকৰ কাইলৈ পৰীক্ষাত?
আহ, অ' সাতটা মান পাঠ আহিব, আৰু এইখিনিয়ে, বেছি টান নহয়।
কি, কি শিকাইছে তোমালোকক এতিয়া।
এতিয়া আমাক অ', যোনখিনি পৰীক্ষাত আহিব সেইখিনি শিকাইছে। বাকী কৰাই আছে লাহে, লাহে এইকেইদিনটো স্কুল নাই।
তোমাৰ ডাঙৰ হৈ কি হ'বৰ মন?
আহ, এতিয়া ইমান ভবা নাই, তথাপিও যদি
পাৰো তেতিয়া, ক্ৰিকেট খেলিব খেলি থাকিবলৈ মন মানে ক্ৰিকেট, কন্টিনিউ কৰিবলৈ মন। আৰু বাকী ইমান ভবা নাই।
তুমি ভাৰতীয় ক্ৰিকেট টীমৰ, হৈ খেলিব ইচ্ছ ইচ্ছা আছে নেকি, খেলিবলৈ আশা কৰা নেকি?
আছে কিন্তু সেইটো সিমান, এতিয়াৰ সময়ত সম্ভৱেই নহয়। অ', এইটো মেৰিকল হ'ব লাগিব।
মানে যাদু হ'ব লাগিব।
কিন্তু অসমৰ, অসমৰ বাবে খেলাটো সম্ভৱ, এইটো অসমৰ কাৰণে খেলিব, তুমি কিহেৰে, কিহেৰে ভাত খালা?
মই তোমাৰ ভাত, দালি চব্জি, কণী বইল সেনেকেই খালোঁ।
আচ্ছা, আচ্ছা।
তুমি কিহেৰে খালা?
মই, আহ কণী ভাজি, আলু ভাজি আৰু, আৰু এখন তৰকাৰী আছিল। তোমাৰ ঘৰত কোন, কোন আছে?
মোৰ ঘৰত মোৰ মা, দেউতা, মই আছোঁ।
আচ্ছা, তোমাৰ পচন্দিতা ৰং কি?
কি?
পচন্দিতা ৰং?
মোৰ, পচন্দৰ ৰং। হালধীয়া।
আচ্ছা।
তুমি হালধীয়া গানটো শুনিছা?
নাই শুনা, নামটো শুনিছোঁ কিন্তু।
হালধীয়া নামৰ এটা গান আছে, খুব ধুনীয়া গান। খুব দুখ লগা গান শুনিবা, বিৰাট, ভাল লাগিব।
আচ্ছা ঠিক।
সেই গানটো শুনি শুনিয়েই মোৰ, পচন্দ ৰং, হালধীয়া হৈ গ'ল।
অ', আচ্ছা। তোমাৰ ভাইটিও আছে নেকি?
মোৰ নাই, মই অকলে একমাত্ৰ সন্তান।
আচ্ছা, আচ্ছা। উম।
তোমাৰ?
মোৰ, মোৰ নাই, মোৰ মইয়ো একমাত্ৰ।
অ, তুমিও একমাত্ৰ ঘৰৰ।
অ, অ।
ঠিকে আছে। তুমি দশম শ্ৰেণী উত্তীৰ্ণ কৰাৰ পিছত, কোনটো দিশলৈ যাব বিচাৰা? বিজ্ঞান নে কলা নে বাণিজ্য?
বিজ্ঞানে ভাবিছো চাগে!
তুমি বিজ্ঞান ল'বা।
অ, হয় চাগে।
অ, ঠিকেই আছে।
অ, তোমাৰ হোষ্টেলত থাকা তুমি? অকলে থাকা নে, মানে ৰুম মেট আছে?
মই বৰ্তমান অকলেই থাকোঁ। কিন্তু টো, বছৰত মই এজন ৰুমমেট পাম। কাক পাম সেইটো এতিয়ালৈকে মানে ঠিক হোৱা নাই।
অ, আচ্ছা, আচ্ছা।
তুমি চাই লোৱা আৰু হম।
অ।
হেল্ল'! শুনিছা?
অ, শু শুনি আছো, শুনি আছো।
তুমি চাই লোৱা আৰু, মোৰো লগৰ এজন আছিলে।
অ, আতচ্ছা।
সিও সৰুৰ পৰা ক্ৰিকেট খেলে, খুব ভাল পায় ক্ৰিকেট খেলি।
অ।
কিন্তু, পিছলৈ গৈ কেনে পঢ়া শুনা ইমানে মানে প্ৰেচাৰ হ'ল যে সেই ক্ৰিকেটটো অকণমান বাদ দিবলগীয়াই হ'ল, ক'ব গ'লে।
আতচ্ছা! তুমি এনেই ক্ৰিকেট বা ফুটবল ক্ৰিকেট বা ফুটবল খেলি পাইছা নে?
অ। মই তেনেকুৱা একো খেলি পোৱা নাই, মই সৰুতে এনেই বেটবল খেলিছিলোঁ। ওচৰে পাজোৰে, আৰু স্কুলত থাকোঁতে মই অকণমান ফুটবল খেলিবও চেষ্টা কৰিছিলোঁ। কিন্তু মোৰ চেষ্টা সফল নহ'ল। মই নোৱাৰিলোঁ খেলিব। মই খুব বেয়া খেলোঁ।
কোনখন স্কুলত পঢ়িছিলা?
মই এখন চৰকাৰী স্কুলতে পঢ়িছিলোঁ।
আতচ্ছা, আতচ্ছা। উম, দিয়া তে আহ, মানে আৰু পিছত কথা পাতিম, এতিয়া থওঁ।
হেল্ল'!
হেল্ল'! হেল্ল'!
হয়, হয়, কোৱাচোন?
দিয়া এতিয়া থওঁ নহ'লে, মানে ৰাতিও হৈছে, পিছত কথা পাতিম আৰু, আৰু।
উম, ঠিক আছে দিয়া, পিছত কথা পাতিম দিয়া, হা।
অ', হ'ব দিয়া।
উম, দিয়া ঠিক আছে।